আহ আহ কি কৰি আছা তুমি এতিয়া?
এতিয়া মইতো মানে এতিয়া বহি আছো।
মই এনে ভাইটি বহি আছা উ। ঘৰতে আছা তুমি অ পিছে ভাত পানী খালা নাই?
পিছত ভাত পানীতো এতিয়ালৈকে খাও নাই চাৰ আহিছো খালি
আহ চাহ খাইছ নেকি? বৌয়ে বনাইছে?
আহা।
বৌয়ে বনাইছে নেকি?
অ অ অ বৌয়ে বনাইছিল।
অ তুমি বিয়া পতিল তুমি ফোন নকৰা ত চি তম পাৰতি নিদে আছে
কি কৰি
বিয়া পাতিলা তুমি তথাপি পাৰ্তি নিদিলা আমাক
পইচাই নাইচোন ৰে মোৰ। কেনেকৈ পাতি দিম আৰু
বিয়া পাতিলা বিয়া কৰি আছা তুমি তথাপি আমাক নামাতিলা বিয়াতো নামাতিলা।
উম। বিয়া এনে কত বিয়া পাতিছো কাই গৈছে তোমাক মই বিয়া পাতিছে বুলি?
তুমি না কলা মই যি কো তু বয়ে বনাইছ নি তুমি কলাচোন বয়ে বাইছে বও য়ে ছা
বয়ে বনাইছে বোলে তাৰ মানে মই আপিটো তাৰ মানে ঘৰত আনি থৈ দিছো এতিয়াও লাগি বিয়াটো
অ হয় মানে পোৱালি গুছে নেকি?
পোৱালিটোটোত পোৱালিটো নাই। পাগল পাইছা নেকি?
মানে ডাঙৰ কৰা নাই এতিয়াও
আহ
অঁ মানে কিছুমানে কয় নাই এই চিষ্টেমটো বেলেগ হৈ যায় নে আগতে পোৱালি ডানলড কৰি লৈ পিছত কিছুমান মানে বিয়া পাতে সেই সুধিলো আৰু মানে আপি আনা শুনা পাইছো আৰু মা তুমি বিয়া পা নেকি উম অ।
অ অ অ পিছে তুমি এতিয়া কি কৰি আছা?
মইও আছো এনে ঘৰতে বহি মানে আজি আজি কামত ৰেগুলাৰ ডিউটি নাই খোৱা নাই। মানে দাইটত আছো ন।
অ অ অ
মানে মই আজি আজি হ'ল ভালে কেইদিন দুদিনমান হ'ল ডাইটত থকা
কিহল এটা দিতো মানে
দাইতত মানে শৰীৰৰ কাৰণে দাইটত আছো আৰু কি
অ অ অ
উ সেইকাৰণে আছা। আৰে এনে অফিচ ত নগলো যে। আজি মানে মই আছো মানে সৰু সুৰা জপ কৰি আছো এতা।
অ অ কিহৰ জব
এইটোক ভাইম ধুবুৰীফালে বা কি নাম ক আছে ৰ। টিলাপাৰা বুলি কয় উ তাতে আৰু কি মই আহ তিছাৰ লাইন কৰি আছোঁ অলৰেডী।
অটিচাৰ লাইন কৰি আছা। আ না অ এনে জপ তপো এনে এনে কিমান দিন কেইবছৰ মান হ'ল জবটো পোৱা
এবছৰ হৈছে।
এবছৰ কমপ্লিট।
অ এবছৰ কমপ্লিট।
পিছত তুমি বেছি ধোবৰক থাকা ন ঘৰতে থাকা বেছি না অহা যোৱা কৰ।
মোৰতো ঘৰটো গুৱাহাটীতহে। মই আৰু গুৱাহাটী ততে মোৰ এিব দুটা ফ্লেট আছে। এই ফ্লেটত মই এটাত থাকো কেতিয়াবা মই স ইফালে থাকা হয় মানে ধুবুৰী সিফালে বেছি থাকো আৰু। আম অ সিয়াৰ ফালে ওচ ওচৰতে হয় অলপ অহা যোৱা অলপ ভাল হয়।
পিছত তুমি অকলে থাকা নে আৰু ফেমিলি আছে তোৰ লগত ফেমিলি।
ফেমিলি নাই মই অকলে থাকো বৰ্তমান। হয় হয় অকলে।
আৰু তোমাৰ এইটো ক'ত আছে তোমাৰ এই ই
উ মোৰ ফিয়নচীজনী আৰু মানে থাকে সিয়ে মোৰ লগতে মানে মই বৰ্তমান এতিয়া আৰু কি অকলে আছো আৰু।
অ অ অ অ অ পিছত কি আজি কি কিবা যে পিছত আজি কি স্কুল বন্ধ নে খোলা আজি স্কুল?
আজি মানে মই নিদিলো আও গাইছ ছুটি দিছো আৰু ছুটীত আছো বৰ্তমান।
অ ছুটি ন
অ, দুদিন আছো চুটিত। উম দুদিন, আজি আৰু কালি।
অ অ অ অ অ ঠিকেই আছে।
মানে মাজে সময়ে অলপ ৰেষ্ট ল'ব লাগে আৰু কি বহুত কৰিলো না
অ অ অ অ পিছত আৰু কেতিয়া যাবি ধুবুৰীত?
ঘৰ এ পৰহি যাম, এ কালিতো আজি ডিউটি এদিন হ'ল আৰু কালি তাৰ পিছদিনা যাম আৰু।
অ অ অ
সেইদিন সেইদিন মই যাব লাগিব। তুমি ইয়াতে কি কৰি আছা? কি কৰি আছা তুমি বৰ্তমান এতিয়া?
মইতো বৰ্তমান কিবা হেৰি কিবা এই বেংকৰ মেনেজাৰ কৰি আছো।
আহ কোনটো বেংকৰ?
এইপিনে হয় কিবা বঙাইগাঁও বঙাইগাঁও চাইডতে হয়।
এ কি বেংক আপ ষ্টেট বেংক ন, এক্সিছ নে, পাঞ্জাৱ? ইকো বেংক হয় বেংক কিবা অলপ ঘ দি আহিম না বৰ থাকোৰ।
সেইটো মই গম নাপাওঁ। মই কামটো খালি মই কৰবা লাগে মই খাল কৰবা লাগে মই কৰি দি মইতো গম নাপাওঁ।
মানে ইউকো বেংকত আমি নাযাওঁৱ মই কিবা আই চি আই আই চি আই আই চি আই এটা বেংক আছে ন সেইটো বেংকৰ মই যাওঁ আৰু এক্সিছ বেংকৰ যাং আৰু মানে এইটো কিবা, ইকো বেংকো অলপ ভাল নালাগে কিবা ত বেংক শুনা পাইছ খাটিয়া বুলি অলপ,
মইতো বেংকৰ জবতটো পাইছো না মইতো কৰিব লাগিব না মোৰ কাৰ্য্যটো।
অ নাই না নহয় নহয় বেংকতটো ভালে মানে তুমি কেনেকুৱা কোৱাহি যে তোমাৰ লগত চাইছিলো আৰু কি ভালে ঘাটিয়া নহয় ভালে ভালে
অ অ অ
কামটো কৰি ভালে লাগে ন?
উম উম উম।
তোমাৰ মুখত শুনিব চাইছিলো তুমি কি কোৱা কিন্তু যত কাম কৰি আছা তাৰ বিষয় তুমি কেনেুৱা কোৱা সেইকাৰণে সুধিছিলো। নহয় বেংটো ভালে এইটো এনে সুধিছো আৰু কি তোমাক
পিছত গৰমৰ বন্ধতটো আহিল পিছত ক'ত বাকী ফুৰিব চুলিবলৈ নোযোৱা নেকি?
অ ফুৰিব যাম। এইটো দাৰ্জিলিং
কত?
দাৰ্জিলিং।
বা দাৰ্জিলিং যাবি!
অ মানে হাজবেণ্ড ৱাইফ যাম ন আমি এইবাৰ। অলপ প্লেনটো অলপ বেছি আছে আৰু কি
হাজবে হাজবেণ্ড ৱাইফৰ লগত যে না! অ ঠিকে আছে ইনজয় কৰিব লাগে।
উম মানে সেইকাৰণ অলপ এইটো দাৰ্জিলিঙং মানে সি দেখা নাই বোলে মইতো যায়ে থাকো যাতে ম অলপ হলো যায়। যাই থকাই হয় মই সেই ইয়াক মানে এইবাৰ
অ অ অ অ এইটো বয়সতে।
অ মইতো ক কবাই তাতেই যাই তাতে যাই বহু কেইদিন মানে এসপ্তাহ মান থাকি আহো আহো। আৰু কেইদিন পিছত আৰু যাও হয়। মানে সি দেখা নাই আৰু সেইকাৰণে ইক দেখাম আৰু কি যাই মান তাৰে জোগাবিলাক কেনেকুৱা
পিছত তুমি এতিয়া ক'ত আছে গুৱাহাটী না ঘৰতে
নাই ঘৰত ঘৰত নাই মানে গুৱাহাটী মানে ফ্লেট আছে ফ্লেটতে আছো।
পিছে তাতে কি এইটো কিবা যে কি কিবা কি ভাড়া ভাড়া থাকা আৰু ৰোমতে এনে
উ মোৰ নিজৰ ফ্লেড। মোৰ নিজৰে দুটা ফ্লেগ আছে, এটা এ কিবা এতিয়া আছে এইটো গুৱাহাটী আছে তাৰ পিছত এইটো এইটো কি বুলি কয় পোনা বুলি কয় পোনা পোনা নাক পোনে বুলি কয়। তাতে এটা আছে।
অ
উম মানে মই এতিয়া থাকো পোনে তুমি যাও নহয় মই তাতে ফেমেলি থাকে আৰু মই ইয়াতে থাকো। আৰু উম আৰু ধুবুৰীটো মোক ক- এ ধু ধুবুৰীতো মাৰ যোৱা হয় খালি কৰ্ম সূত্ৰে যোৱা হয় সেইফালে। কামৰ কাৰণে যোৱাও নাযাও আৰু।
পিছত বাকীটো ঘৰৰ খবৰ পাতি চব ভালে ন।
অ ভালে ভালে।
অ ভাল ভালে হ'ব লাগে।
খুইমহতে ভালে আছে।
অ অ অ ভালে আছে। পিছত তুমি কি ভাতাকে তুমি বোৱা নানা তুমি বোৱা না। ৱাইফ জোনে বনায়।
সিয়ে বনাই মই নবনাও।
অহ ঠিকে আছে।
মানে সিয়ে গোটেই কাম বিলাক সিয়ে কৰে মইতো আৰু কি? এ টাইমত মই জিমত যাওঁ জিমৰ পৰা আহি আৰু এইখিনি কাম চাম কৰো তাৰ পিছত আৰু। অ মই অলপ ব্যস্ত ত থাকো কেতিয়াবা সিয়ে ঘৰ কাম বিলাক কৰোতে সিয়ে কৰে আৰু আমাৰ ঘৰত কাম কৰা আৰু মানুহ আছে ন খালি ভাত টো সি বনাই ৰেগি
অ অ অ অ ঠিকেই কৈছা।
হাউচ কিপিং ব চাৰিজন চাৰিজন আছে হাউচ।
উম উম উম উম উম উম উম ঠিকেই আছে।
সকলোতে কাম কৰিব নোৱাৰাৰে হাউচ কিপিংটো ৰাখিবই লাগিব।
পিছত তুমি যে হেৰি কিবা দাৰ্জিলিং যে যাব যাব যে কলে এনে কেই তাৰিখ? মানত যাবি এনে,
এইটো জুলাই মাহৰ এই সোতৰ তাৰিখে আমাৰ টিকেট আছে মানে ফাইৰিত যাম।
কিহে দি যাবি।
ফ্লাইট ফ্লাইট ফ্লাইট মই আমাৰ দুটা টিকেট আছে তকে সোতৰ তাৰিখে টিকেট আছে আমাৰ।
ঠিকে আছে।
পিছত কি খালি দাৰ্জিলিঙতে দাৰ্জিলিঙতে ফুৰিবলৈ যাবি না আৰু কৰবাতো যাবি আৰু বেলেগ জেগা।
দাৰ্জিলিঙৰ পৰা আমি আৰু অকৌ অ যাম তাতে দাৰ্জিলিং ঘূৰাই তাৰপিছত আৰু আমি সিফালে মানে প্লেচটো ভালকে দেখাম আৰকি ইহাক তাৰ পিছত আৰু চাও ক'ত ক'ত যোৱা হয়!
অ' অ' অ' অ'।
তুমি নাযা ফুৰবা কতো? তুমি নাযা ঘুৰিব?
মুই ত যাম বুলি ভাবিছো ৰ।
কত?
যাম ত বুলিতো ভাবিছে এনে ডুবাইত।
হয় নেকি এনে কি ভোজ খালিফা চাবলৈ।
অ' অ' অ'।
অ বুজ পালি। অ' মই ভোজকলিফা মই চাইছো মানে মই তাতে যায়ে থাকোঁ আৰু অনবৰত ত।
তাতে তাৰ মানে তাৰ মানে কথাটো হ'ল তাতে ডুবাই ততে হোটেল মেনেজ হলে হোটেল মেনেজমেণ্টৰ মই এজন পাৰ্টনাৰৰ লগত একেলগে পঢ়া তাতে তাই আ তাই তাতে এনে - এনেকুৱা কিবা হেৰি কৰে অলপ মেনেজাৰ।
অ' মোৰো এটা লগ আছে সিফালে সি মানে অলপ ৱা ভালে জব চব কৰে ভাল ভাল চলি আছে সিয়াৰো। সি তাতে হোটেল লাগে ক'লে হ'লে মই ইয়াক ভালকে যোগাৰ কৰি দিব আৰু মানে ভাল হোটেল আৰকি বেষ্ট হোটেলটোত।
অ' অ' অ'।
সি দেখাই দিব আৰু সি তাতে কৰে আৰকি।
অ' ঠিকে আছে। পিছত কি এতিয়া কি ভাত চাত কি বনাই আছা নেকি নাকি?
নাই হাউচ কিপিং হতে কাম চাম কৰি আছে ৰুমো চাফা কৰিছে ৱাইফজনী মানে নাই বৰ্তমান সি অলপ উম জিমতে আছিল নেকি আহি পোৱা নাই।
পিছে আছে কি? আ পিছে আজি ৰ'দতটো ওলাইছে নে নাই? তহঁতৰ ইপিনে।
মানে কি ৰ'দ কিহৰ ৰ'দ?
ৰ'দ ৰ'দ ৰ'দ।
অ' মানে অ সেইটো নাজানো মই মানে মই ভিতৰত আছো বতৰটো ভালে আৰু দেখা পাই আছো। ওলাইছে চাগে।
পুৰা এ ছিৰ ভিতৰত আছা নেকি?
বহুত গৰম আমাৰ এইফালে থাকিবই নোৱাৰা।
অ' ঠিকে আছে।
এ চি টো এ চি টো লগত থাকিব লাগে আৰু ৱাইফ জনী কৈছে আৰকি সি আ জিমৰ পৰা আহতে শ্বপিঙত সোমাব অলপ। কৰি আছে নেকি শ্বপিং। এইকাৰণে আহি পাৱা নাই। অ'।
অ' এনে কি কি শ্বপিং কৰিবা?
অ মানে সি সিয়া আমি যেতিয়া দাৰ্জিলিঙত যাওঁ অলপ ভাল ভাল অলপ ড্ৰেছ পাতি এইখিনি অলপ কুৰব চাগে।
না এনে খোৱা লোৱাৰো কিবা শ্বপিং কৰিবা?
নাই খোৱা লোৱাটো আছেই ঘৰত এভেলেবেল থাকে আমাৰ ঘৰত সিফালে। সিবিলাকটো মই নকৰো ইলা আমাৰ হাউ কিপিং হাউচকিপিং আছে সিহঁতেই কৰি দেই সিহঁতক খালি আমি লিষ্ট বনাই দিং। কি কি লাগিব সিহঁতে আনি লয়।
ঠিকে আছে।
আমি নাযাওেই সিগিলা কামত। সিলা কাম মানে মই নকৰোৱে আৰকি।
আপোনাৰ কিবা চদ্দী ঠদ্দী লাগিছে নেকি মাতটো যে অলপ বেলেগ ধৰণৰ শুনা পাই আছো মই।
অ' মানে একেইদিন অলপ বহুত বতৰতো বেয়া আছিল না তাৰপিছত মই ডিউটিত অহা যোৱা কৰা। কৰ সেময়ত অলপ পানীত জিকিছিলো সেইকাৰণে মাতটো অলপ বেয়া হৈ আছে। এতিয়া ভাল হৈছে অলপ ভাল হৈ আছে যে।
উম- উম -উম - উম। পিছত কোৱা আৰু
অহ, মানে তুমিতো ফোনে- ফোনে নকৰা ইমান।